কি কৰি আছা
এনেই আছো ৰবা তুমি
এই ময়ো এনেই বহি আছোঁ ৰ'বা বাকী খবৰ পাতি ভাল
উম খবৰ পাতি ভাল ভাল তুমিতো ঠিকেই আছা চাগে
এ মই ঠিকে আছো দিয়া আৰু বাকী চাহ পানী খালা নে কিবা
চাহপানী বুলি ক'বলে গ'লে খালো চাহপানীয়ে এনে তুমি খালা
খাই দিলোঁ দিয়া আৰু দেৰি হ'ল আৰু উঠাতে অলপ মানে সেৰি আৰু বাকী হেৰি মই অলপ মানে এটা ভিডিঅ' চাইছিলো অলপ আগত মোবাইলতে এতিয়া অলপ আগত মানে আমাৰ যিটো ফ্ৰেণ্ডশ্বিপ বুলি কওঁ বন্ধুত্ব তাৰ ওপৰত কিবা এটা এনে চাইচো আৰু ভিডিঅ' এটা ভাল লাগিল আৰু চাই কিনে।
মনত পৰি গ'ল নেকি মোৰ কাৰণে ভিডিঅ' চাই?
হয়, হয় বন্ধুত্ব আৰু মানে আমাৰ যিহেতু এটা ভাল বন্ধুত্ব আছে আৰু। ত' তোমাৰ লগতে আ আৰু অইন অন্যান্য যিবিলাক মোৰ বন্ধু আছে আগৰে হওঁক বা অকল এ আগৰ কলেজৰ হওঁক বা স্কুলৰে হওঁক সেইবিলাক বন্ধুৰ কথা মনত পৰি গেল আ যিটো স্মৃতি আছিল তেওঁলোকৰ লগত সেই স্মৃতিবোৰ মনত পৰি গেল আৰু। বাকী তোমাৰ এনে বন্ধুত্ব অলপ মনত পৰে নে নপৰে?
পৰে, পৰে কিয় নপৰিব বন্ধু বুলি ক'লে আৰু মনত নপৰিব নে কিমান যে সময় কটাইছো কিমান যে ভাল ভাল স্মৃতি বন্ধু বিলাকৰ লগত তাকে বন্ধুত্ব বুলি কলে বন্ধুত্ব বোৰ ভাল থাকিলে ভাল লাগে দিয়াচোন আৰু এতিয়া যদি বন্ধুত্ব এটা যদি মাজতে হেৰাই যে তেতিয়া বেছিয়ে দুখ লাগে।
চ এতিয়া মানে বন্ধুত্বৰ মাজত মানে এজন ভাল বন্ধুৰ বন্ধু এজনৰ মাজত যেন কিবা পৰ প্ৰভাৱ মানে কিবা এটা বেয়া প্ৰভাৱ দেখা যায় বা তোমাৰ অলপ ধৰি লোৱা মানে কাজিয়া পেছাৰ হয় আৰু তেতিয়া মানে ভাল নালাগে নিজৰ দিয়াচোন। আৰু কিবা বেলেগ বেলেগ এটা সে অনুভৱ হয় মানে তেওঁ মানে অলপ এ বহুত আছে দিয়া ন' ভাল নালাগে দিয়া আৰু ক'বলৈ গ'লে।
উম, তাকে বন্ধু বিলাক ভালে থাকিলে ভাল আৰু যিমান যি হ'লেও সৰুৰ পৰাই একেলগে ডাঙৰ দীঘল হোৱা সৰুতে একেলগে আমি থাকা সেনেকুৱা ধৰণৰ বন্ধু বিলাক হেৰালে আৰু বেছিয়ে বেয়া লাগে।
হয় দিয়া আৰু এই যিটো তুমি ক'লাই বন্ধুত্ব তোমাৰ তোমাক তোমাৰ লগতো মই কলেজত লগ হ'লো ন' তোমাৰো বেলেগ এটা বন্ধুত্ব যিটো মই স্কুলত লগ হৈছিলো সেই স্কুলত এটা বেলেগ বন্ধুত্ব মানে যিটো মই এখন আ আৰু এখন মানে যিটো মই হাইছ ছেকেণ্ডেৰি অ', ফাৰ্ষ্ট ইয়েৰ হেতু তাতে আৰু নিজৰ নতুন নতুন বন্ধুত্ব আছিল আৰু বন্ধু আছিল ত' বন্ধু ক ক'বলৈ গ'লে এনেকৈ হৈ থাকে দিয়া যিমানে তুম তুমি নতুন জেগালৈ যাবা সিমানে তোমাৰ এটা দুটা এনেকুৱা ভাল বন্ধু তোমাৰ হৈ যায় যাক তুমি পাহৰিব নোৱাৰা আৰু মানে তেওঁৰ লগত ইমান এটা ভাল আৰু এটা মানে যিটো বন বুলি কয় ন' সেই এইটো হৈ যায় আৰু মানে ভাতৃত্ববোধ হৈ আহি যায় আৰু।
হয়, হয়, হয় চবতে চব বন্ধুৱে হয় বাট মানে ধৰিলোৱা মই কলেজতো কিছুমান লগ পাইছো স্কুলতো লগ পাইছো তথাপিতো তাৰে মাজত কিছুমান বিশেষ থাকে ন' সেই বিশেষ কেইজনৰ লগত আৰু বেছ ভাল লাগে, ভাল লাগে দিয়া আৰু সে ম বন্ধু বন্ধু বিলাকৰ মাজৰ যোনটো এই সম্পৰ্ক এটা মধুৰ সম্পৰ্ক দিয়াচোন আমি যিখিনি কথা হয়তো মা দেউতাৰ লগত কথা পাতিব নোৱাৰো যোনখিনি আমি বেলেগক ক'ব নোৱাৰো সেইখিনি কথা অন্তত আমি সেই বন্ধুজনৰ লগত বাৰ্তালাপ কৰিব পাৰো যে মোৰ এনেকুৱা এক হ'ল মোৰ তেনেকুৱা হ'ল।
এ ঠিক কৈছা দিয়া আৰু জীৱন নিজৰ জীৱনত আৰু এজন ভাল বন্ধু থকা আৰু নে এজন বা দুজন এনেকুৱা বন্ধু থাকিব লাগে যাৰ লগত আমি যিবিলাক আমাৰ কথা আৰু সেইবিলাক কথা যাতে তেওঁল পাতিব পাৰো যিবিলাক আমাৰ যিবিলাক দুখ কেতিয়াবা বা তোমাৰ এই ধৰি লোৱা আমাৰতো ল'ৰাৰ যিটো বন্ধু আছে ল'ৰাৰ বন্ধু ক'বলৈ গ'লে তাততো আমি দুখৰ কথা পাতিবই নোৱাৰোঁ তাতো আমি পাতিব গ'লেতো সেইবিলাক সেইবিলাকতো ইমান সেইনে ন' ন' তো আমি ল'ৰাবিলাকৰ আৰু বেলেগে এটা বন্ধুত্ব ছোৱালীবিলাকৰ এটা বেলেগ বন্ধুত্ব আৰু যিটো ল'ৰাৰ ছোৱালীৰ বন্ধুত্ব হয় সেইটো এটা বেলেগ ত' ক'বলৈ গ'লে এই তিনটা বন্ধুত্বৰ মাজত বেলেগ বেলেগ মানে গুণ আছে আৰু, তোমাৰ ল'ৰা বন্ধুত্বৰ মাজত তোমাৰ ল'ৰা ল'ৰা বন্ধুতৰ মাজত তোমাৰ মানে যিবিলাক তোমাৰ দুখৰ কথা সেইবিলাক কথা পাতিব আৰু নোৱাৰা আৰু মানে এটা অকল হাইট ফূৰ্তি তামচা সেইবিলাক আৰু। বাকী ছোৱালী ছোৱালীটো বাৰু তুমি জিনিবা কিন্তু ল'ৰা-ছোৱালী ল'ৰা-ছোৱালীটো অলপ বেলেগ হয় তাতে আৰু তুমি যিকোনো দুখৰ হওঁক বা সুখৰ হওঁক মানে চব কথা আৰু পাতিব পাৰিবা আৰু বন্ধুত্ব সেনেকুৱা আৰু বেলেগ বেলেগ বন্ধুত্বৰ বেলেগ বেলেগ গুণ আছে দিয়া।
হয় দিয়া, হয় দিয়া এতিয়া আমি ধৰিলোৱা ল'ৰা আৰু ছোৱালী এজনীয়ে যিখিনি কথা পাতিব পাৰে কিন্তু ছোৱালী আৰু ছোৱালী এজনীয়ে সেইখিনি কথা বেছিকে পাতিব পাৰে এতিয়া ধৰিলোৱা মই মোৰ এজনী ছোৱালী বান্ধৱীক যদি মই কথা খিনি কও তাই হয়তো মোৰ মনৰ কথা খিনি বেছিকে বুজি পাই যদিও মোৰ লৰা বন্ধুও আছে কিন্তু লৰা বন্ধু বিলাকৰ লগত কিছুমান কথা হয়তো আমি প্ৰকাশ কৰিব নোৱাৰি যে মোৰ এনেকুৱা হ'ল মোৰ কিছুমান প্ৰব্লেম হয়তো সিহঁতে নুবুজিবও পাৰে কিন্তু হ'লেও যোনবিলাক কথা এজন লৰা বন্ধুৱে বুজে বা এজন ছোৱালী বন্ধুৱে বুজে কিন্তু অ' তাৰ মাজত পাৰ্থক্য থাকে যে যিখিনি কথা মই ইজনক ক'ব পাৰো সেইখিনি কথা মই সিজনীক ক'ব নোৱাৰো বা সেনেকুৱা এটা থাকে দিয়াচোন আৰু বন্ধুত্ব বুলি ক'লেটো এটা মৰম চেনেহটো থাকেই দিয়াচোন সেইটোতো আৰু বেলেগেই।
এ ঠিকে কৈছে দিয়া বাকী নিজৰ জীৱনত এজন ভাল বন্ধু থকা উচিত হিনে মানে তোমাৰ কিছুমান থাকে যে বন্ধুৰ নামত মানে তোমাৰ দেখিব নোৱাৰে আৰু তোমাক এনে দেখাতো ভাল দেখাই কিন্তু তোমাৰ পিছৰ পিছফালে তোমাৰ বেয়া গুণ গাই বা তোমাক দেখিব নোৱাৰে তোমাৰ উন্নতি হ'লে বা তোমাৰ কিবা এটা ভাল হ'লে সি মানে সহ্য কৰিব নোৱাৰে সেনেকুৱা বন্ধু কিন্তু জীৱনত বহুত থাকে দিয়া আৰু সেনেকুৱা বন্ধুৰ পৰা যিমান পাৰে দূৰত থাকিব লাগে আৰু। কাৰণ ভাল এজন বন্ধু হ'লে ভাল এজন বন্ধু থাকিল জীৱনত সদায় আগবাঢ়ি য বৰে আৰু মানে ধৰি লোৱা। দুজন বন্ধু আৰু ধৰি লওঁক তুমি ডাঙৰ ডাঙৰ কিছুমান যি কোম্পানী দেখিবা ডাঙৰ ডাঙৰ কিছুমান যি ব্ৰেণ্ড দেখিবা সেইবিলাকতো কেতিয়াবা মানে দুজন বন্ধু মিলিয়েতো খুলিছিল ন' সেই দুজন বন্ধু মিলি যেন ভাল বন্ধু নহ'লে হয় বা তেওঁলোকৰ নিজৰ মানে নিজে, নিজে নিজৰ কথা আজি নিজে ভাবি লয় তেতিয়াহ'লেতো এই যিটো ডাঙৰ ডাঙৰ কোম্পানী সেইবিলাক নুখুলীলে হয় ন' তেওঁলোকে নিজৰ নিজৰ সহায় কৰিছে বা নিজক নিজেই নিজে সহায় কৰিছে বা এটাই আনটোক সহায় কৰিছে কাৰণে আজি বহুত এনেকুৱা ডাঙৰ কোম্পানী হওঁক বা ব্ৰেণ্ড হওঁক খুলিব পাৰিছে ন' ত' সেইবিলাক কাৰণে এজন ভাল বন্ধু হোৱাটো বহুত উপকাৰী দিয়া মানে বহুত উপকাৰী হয় বন্ধুত্ব কিন্তু বহুত অপকাৰী হয় যদি বন্ধুজন ভাল নহয় আৰু।
হয়, হয় এতিয়া বন্ধু এজন যদি ধৰি লোৱা অ', মোৰ যদি ধৰি লোৱা বন্ধু এজনে যদি মোৰ উচিত চিন্তা নকৰে মোৰ হিচাপত হয়তো এজন এজন ভাল বন্ধু বা প্ৰকৃত বন্ধু নহয়েই বন্ধু বুলিয়ে তেখেতক ক'ব নোৱাৰি কিন্তু ধৰি লোৱা কোনোবা এজনে সহায় কৰিছে, কোনোবা এ জনে কথাটো মোক ভালকে বুজাই দিছে, সেইজন হয়তো তোমাৰ বন্ধু প্ৰকৃত বন্ধু হ'ব পাৰে আৰু তুমি যে ক'লা বন্ধুতৰ মাজতে কিছুমান ভাল বস্তু গঢ়ি উঠিছে, কিছুমান এনেকুৱা বস্তু আছে যিবিলাক দুজন বন্ধুৱে লগ লাগি বহুত আৱিষ্কাৰ কৰিছে বা কিছুমান বস্তু ওলাই ওলাইছে এনেকুৱা থাকে দিয়াচোন বহুত উদাহৰণ দিব গ'লে বহুত কিবা কিবিয়ে ওলাব।
হয় দিয়া, মানে ক'বলৈ গ'লে তোমাৰ বন্ধুত্ব শেষ হৈ নাহে আৰু মানে যিটো বন্ধুত্বৰ মাজত যিটো সুখ পোৱা যায় সেইটো বেলেগৰ সুখ পোৱা নাযায় মানে এজন যেতিয়া তুমি নিজৰ প্ৰিয় বন্ধুজনৰ লগত থাকিবা সময় কটাবা তেতিয়া তোমাৰ সময়টো মানে ভালদৰে যাব আৰু ধৰি তামচা ফূৰ্তি সেনেকে যাব আৰু মই কি তে এনেকুৱা অনুভৱ নহয় যে মই অলপ মানে বিৰক্তি পাইছোঁ বা অলপ মানে কথা পাতিব মন জনাই যেতিয়া বন্ধু এজন লাগ থাকিব লগত আৰু তেতিয়া অ', তুমি তাৰ পৰা সহায় পাবা কেতিয়াবা তুমি তাৰ পৰা কেতিয়াবা যিটো উৎসাহ পবা কেতিয়াবা তুমি তাৰ পৰা দুখ হ'লে তোমাক সেই সঁহাৰি দিব বা ভাল হ'লে ভাল বন্ধু এজনে তোমাক ধৰি লোৱা ছাপৰ্ট কৰিব কিবা এটা কাম কৰিব খুজিলে, তোমাক আগ্ৰহ দিব বা তোমাক তোমাৰ যিটো নিজৰ ইচ্ছা আছে সেই ইচ্ছামতে তোমাক অ', সেই কামটো কৰিবলৈ তোমাক উৎসাহ দিব তো সেনেকুৱা এজন মানে ভাল বন্ধু এজন জীৱনত বহুত তে প্ৰয়োজন দিয়া বাকী তুমি কি ভাবা আৰু এই বন্ধু বন্ধুত ওপৰত আৰু তুমি কিবা ভাবা নেকি বেলেগকে আৰু কিবা কবা নেকি তোমাৰ মতামত?
মানে চোৱা বন্ধুত্ব মানে এইটো ইজনে সিজনৰ দুখ ভাগ ভাগ বতৰা কৰা দিয়াচোন, ভাল সময়ত সকলো মানুহৰ কাষত থকা কিন্তু কঠিন সময়ত বহুতো মানুহ কাষত নাথাকে কিন্তু সেই সময়ত সেই সঁচা বন্ধুজনে লগত থাকে আৰু বন্ধুত্ব মানে কেৱল হাঁহি ধেমালি নহয় দিয়া, বন্ধুত্ব মানে ভুল কৰিলে ভালদৰে বুজাই দিয়াতটো এটা বন্ধুত্ব দিয়াচোন আৰু সাহস দিয়া সঠিক পথ দেখুৱাই দিয়া সেয়ে আমাৰ বন্ধুত্বৰ কৰ্তব্য আৰু তুমিতো বহুত সময়ে মোক সহায় কৰিছাই এ যেতিয়া মোৰ আত্মবিশ্বাস। কমি গৈছিল তুমি মোক সহায় কৰিছিলা আৰু ত' সেনেকুৱাই দিয়াচোন এটা বন্ধুত্ব এটা সেনেকুৱা বুলিয়ে কব পাৰি আৰু অ গোটেইখিনি সামৰি ৰখা আৰু এখন অ ধৰি লোৱা এটা মোৰ পৰিয়ালৰ মানে ধৰি লোৱা এখন এটা পৰিয়ালৰ অংগতে ভ হৈ যায় আৰু বন্ধুত্ব মানে-
হৈ দিয়া মানে কেতিয়াবা পৰিয়ালতকৈ ওপৰত আহি যায় আৰু বন্ধুত্ব মানে যেতিয়া একদম গভীৰ বন্ধুত্ব হয় ন সেই বন্ধুত্বৰ যিটো সংজ্ঞা সেই সংজ্ঞাটো বুজাবলৈ তোমাৰ বহুতে গভীৰ দিয়া মানে সেই গভীৰভাৱে চাবলৈ গ'লে বন্ধুত্বৰ দ্বাৰা মানে বহুত মানুহে নিজৰ জীৱন সফলতা লাভ কৰিব কৰে, কৰিছে আৰু এই ধৰি লোৱা এই তোমাৰ ডাঙৰ ডাঙৰ যিবিলাক মানুহ আছে তেওঁলোকতো কেতিয়াবা এনে মানে যিবিলাক ইণ্টাৰভিউত তেওঁবিলাকে কয় আৰু যে মোক মোৰ বন্ধু এজনে এনেকৈ সহায় কৰিছিলে তো তাৰ কাৰণে মই আজি ইয়াত আছোঁ তাক মই কেতিয়াও পাহৰিব নোৱাৰোঁ এনেকুৱা আৰু। আৰু তোমাৰ বন্ধু আৰু বন্ধু ভাল এজন বন্ধুত্ব হেৰাই গ'লে তাক আৰু ঘূৰাই যব নোৱাৰে আৰু মানে এজন এজন ভাল বন্ধুত্বৰ মাজত আৰু যজন কিবা বিঘাদ হয় বা কিবা তোমাৰ ক'বলৈ গ'লে কিবা সাজজে পেচাৰে আৰু সনেকুৱা হ'লে ভাল বন্ধুত্ব হ'লে আৰু ঘূৰি আহিব কিন্তু যদি তোমাৰ তুমি যদি ভাবি লোৱা যে এইটো নকৰোঁ বা সেইটো নকৰোঁ বা তাৰ নামাটো বা তাক সেনা সেনা তো সেনেকুৱা কৰিলেতো এজন ভাল বন্ধুটো হেৰাই যাব ন ত' সেইটো কেতিয়াবা বুজি যাব লাগে মানে বন্ধতাৰ মাজত কেতিয়াবা বিহাত আহিব পাৰে কিন্তু সেই বুজাবুজিৰ মাজেৰে আমি আৰু ঠিক কৰিব লাগে নেকি কোৱা,
হয় হয় হয় দিয়াচোন আৰু বন্ধুতৰ মাজত সেই বিশ্বাসতটো থাকিব লাগে যে তেখেতে মোক কিবা এটা কৈছে হয়তো কিবা ভালৰ কাৰণে কৈছে বা কিবা বেয় কাৰণে কৈছে আৰু বন্ধুৰ সৈতে কটোৱা সময়বোৰ আটাইতকৈ জীৱনৰ মূল্যবান সময় বুলি আমি ধৰো দিয়াচোন বন্ধু থাকিলে সাধাৰণতে দিনবোৰ এটা আনন্দময় হৈ উঠে আৰু আহ যিমান বস্ত নোহোৱা সঁচা বন্ধু কেতিয়াও শেষ হৈ নাযায় আৰু এতিয়ে কব বিচাৰো মই তাকে,
দিয়া হ'ব দিয়া আজি নহলে এই মোৰ মানে অলপ এটা কাম আছে ত' থৈছো দিয়া নহলে আজি পিছলৈ আৰু কেতিয়াবা এনেকে কথা পাতিব লাগিব এনেকে ভাল লাগিল আজি কথা পাতি।
অ তাকে ভাল লাগিল হয় হয় অ দিয়া দিয়া হ'ব দিয়া।